শুনা পাইছানে অ শুনা পাইছো বাৰু বাকী কোৱা তোৰ তোমাৰ খবৰ পাতি কোৱা
মই ভালে অলপ গৈ আছো তুমি কি কৰিছা তোমাৰ কেনেকুৱা
মই এনে শুই আছো বাৰু বৰ্তমান
অহ্, ময়ো
বাকী আজি অ', নাই-নাই। ইমান জল্দি ভাল নাখাওঁ ৰ'বা দছটামান বাজি জে, তোমালোকৰ।
হা হা কি কলা।
অ', তুত-তুত-তোমালালোকৰ ভাত খোৱা হ'ল।
নাই-নাই। আঞ্জাখনেই বনা হোৱা নাই, একো হোৱা নাই।
নাই-নাই। মোৰো বনাব দেৰি আছে। বনাম, অলপ দেৰিকে বনাম। এ বনাম আৰু কিছু চৰ্ট-চৰ্টকাট খাই দিম, কিবা বনাই কেনে।
এতিয়া আৰাম কৰি আছিলো, অলপমান।
এ অ, অ, অহ্ অহ্ অকলে বনাব বহুত এলাহ লাগে। হয়, হয়। লগৰ এটাৰ লগত থাকো।
অ', তোমাৰ কি অ, ঘৰ ভাড়া নেকি।
ৰুমমেটছ-ৰুমমেটছ অ', হ ৰে-ৰেন্তত থাকো। হয়, হয়। ৰেন্তত থাকো।
অ, অ', ভালে তেতিয়া মইও চেম, সিটোৱে ম‌ইও ৰেন্তত থাকো ন সেইকাৰণে
এ পি-পি জিত থাকিছিলো মানে পি জিৰ খানা কিটা মানে মই ভাল নাপাও। তেস
অ', আচ্ছা। ৰেষ্ট নাপাও অ, বুজিছোঁ। নিশ্চয়
পি জিৰ খান তাৰে পৰা এৰি দিলো। পি জি স, পি জি আৰু ৰেন্টৰ মাজত বেছি পইচাৰ ডিফাৰেন্ঞ্চ নাই বাৰু।
তুমি, খাৱা বৰৰ লগতে ধৰিলে মানে তোমাৰ চেমে হ
হয়, হয়। পি জিৰ খাই, পি-পি জিৰ বস্তু খাই কিনে মোৰ বহু বহুত মানে প্ৰব্লেম হৈছিল। পেটৰ প্ৰব্লেম হৈছিল, গা-বেয়া হৈছি চ ঘ-ঘৰৰ পৰা কল পি জিত থাকিব নালাগে। ৰ ৰুম এটা ভাড়া লৈ ল। চ ললো ৰুম ভাড়া। দুজন মিলাই কাৰণে চাৰ চাৰি হা-হাজাৰ দি দিব লাগে।
অ', কোনফাল আছে তোমাৰ ৰুম ভাড়াতো।
উম, এইটো গণেশগুৰি চাইডে আছে।
অ', গণেশগুৰি চাইডত আছে নেকি। অ', ওচৰতে আছে তেতিয়া মোৰো গণেশগুৰিতে আছে।
হ
উম, হে এ মই পাছত
বাকী বাকী আজি দিন ভালে গ'ল ৰব া অলপমান ফুৰিব গলো আহ ফুৰিব গলো ফুৰি আহি কেনে দুপৰীয়া ভাত খালো তাৰপিছত আৰু চিনেমা চাব গলো
উম
তাৰপিছত এই আহ, এতিয়া আহিলো। অলপ আগত আহি, আহি পাইছো বাৰু। এ এতিয়া একজাম চেগজাম একজাম খতম হৈছে যে, দিনটো ঘৰতে থাকা যায় চ ক'ত যাম, ক'ত যাম কে থাকা যায় আৰু।
অহ।
মই, মই, মই বাৰু জব চব মই বাৰু জব চব কৰা নাই এতিয়াই ক'ৰ্চ কৰি আছো।
অহ, ভালে তিতা। মোৰ এতিয়া মই আজি দিনবোৰ ঘৰে কৈছে কৰা হোৱা নাই।
চন্দ্ৰপুৰত চাইদৰ ফালে গৈছা নে চন্দ্ৰপুৰ? চিনি পোৱা ন?
উম।
চন্দ্ৰপুৰ চিনি পোৱা ন?
উম, চিপাও
গৈছা ন? চন্দ্ৰপুৰৰ যে এটা মানে পেত এটা মানে জোগাৰ নাম আছে খামৰেগা বুল-বিল বুলি গৈছা নে তাতে?
উম, খামৰেগা, খামৰেগা।
গৈছা ন?
অ', গৈছো, গৈছো, গৈছো খামৰেঙা, খামৰেঙা।
ভালে লাগে কোনটো তাতে যায়, বাকী বাক কি তুমি মানে এতিয়া যে, আমাৰ মানে মানে বহুত টো অ-অনলাইন পেমেন্ট ধৰা বা অনলাইন এডুকেচন ধৰা মানে ডিজিট মানে ডিজিটেল ভাৰত তৰ বিষয়ে তুমি কি ক'ব বিচাৰা? মানে ভাল হৈছে
মোৰ মানে তোমাৰ যেনেকা এতিয়া ডিজিত উম, ডিজিটেল ভাৰত হৈ আছে না জেগা তোমাৰ ডিজিটেল পেমেটচ তোমাৰ
ডিজিটেল ভাৰত অ', মানে ডিজিটেল ভা-ভা-ভাৰতৰ-ভাৰতৰ আন্দাৰত চব আহে পেমেন্ট আহে এডো কেচন আহে সব আহে।
উম, তোমাৰ যে তোমাৰ যেনেকা এতিয়া তুমি আগতে হাতত লৈ পেলাই তুমি হাত হ লৈ আছিল পেছা খুনবলাক পেচা পৰিবলাক হাতত লৈ আছিল তাত লয় জনেকা বসুন দিলে কাপোৰ
এতিয়া হয় হয় এ এতিয়া তুমি তুমি কব বিচাৰ এতিয়া আমি পইচা কেৰি কৰিব নালাগে অ মানে ইউপি আই মানে অনলাইনতে ৰাখিলে হয় মানে পইচা ন।
অ সটো তোমাৰ যেনেকুৱা পইচাখন তুমি আগতে এ পাৰ্চেল বিলাক ঘোৰি আছিল তেতিয়া তুমি যেনেকা বৰষুন দিলেন কিবা হব ন ক'বাত পৰিল তোমাৰ পইচা খ গুচি গল
হয় হয় হয় হয় ঠিকেই কৈছা।
হয় নহলে অফিচত যোৱা হয় ফোনতটো লাগিবই তেতিয়া ফোনত থাকা যায়। ত তোমাৰ পেচাখন তোমাৰ তাতে আছে একো নহয় কি পাৰ খু হৈ যায় ফোন নাথাকে আলাগ কে ৰাখা যায়
হয় হয় মই- ভাবো যে মানে অ পইচা কাৰনেও হয় মানে বেংক টু বেং ট্ৰেঞ্জেকচন কৰাতে আমাৰ এতিয়া ছেকেণ্ডতে হৈ যায় আগতে বেংকত যাব লাগিছিল ডিপজিট ফৰ্ম দিব দিব লাগিছিল তাৰ পিছত ডিপজিট হইছে পইছা হয় ন এতিয়া বেংক বেংক ট্ৰেন্সফাৰ মানে মেনেকোৱা এপ গুগল পে জি ফ'ন পে দি মানে এিজিলি হয় জায় ছেকেণ্ড লগতে হয় জায় পইচা ট্ৰান্সফাৰ তাৰপিছত প ৰাৰ সহায়ত যেনেকে ডিজিটেল ভাৰত লগতে হেল্প কৰিছে মানে ইণ্টাৰনেটে যেনেকে সহায় কৰে পঢ়াৰ সময়ত পঢ়াৰ লাইনত মানে কিছুমান আজিকালি কচিং আছে ন যেনে পি ডাব্লিউ ডি তাৰপিছত আৰু কিবা কিবি আছে ন
অ পি ডব্লউ লাছতত তোমাৰ জেনেকা ফিজিক্সৱালা
এছ পি এম আই এছ পি এম আই এছ একাডেমী। আকাশ বহুত কিবা কিবি আছে এনেকুৱা এলেন এলেন টা তাতে মানে অফলাইন অফলাইন কচিংটোও থাকে, অফলাইন ষ্টাডি টোও থাকে অনলাইন ষ্টাডিতো থাকে। তুমি তোমাৰ যদি অনলাইন যাব ইচ্ছা নাই। তুমি ঘৰতে বহি অনলাইন মানে মানে কি কি বুজাইছে আজি চাব পাৰা। মানে লাইভ ক্লাছ কৰাই থাকে। হয় ন। অনলাইন মানে নেটৱৰ্ক আহি কিনে এইটো আমাৰ সুবিধা হৈছে ভাল এটা মানে এইটো এ শিক্ষাৰ ওপৰত।
উম উম ঠিক আছে।
বাকী বাকী বাকী তোমাৰ বাকী তোমাৰ। হয় কোৱা।
অ কোৱা কোৱা কোৱা কি কলো।
বাকী তোমাৰ বাকী তোমাৰ ইন্টাৰনেটে আমাক ভাল কামতো সহায়। কৰে বাৰু বেয়া কামতো সহায় কৰে, ভাল কাম যেনেকে,।
যা নে উম ঠিক কৈছা
মানে চোৱা, আগৰ দিনত মানে এ আগৰ আ। আগৰ দিনত মানে মেছেজ পঠাবৰ কাৰণে তুমি। প'ষ্টমেনক মেছেজ দিব লাগিছিল। মানে লিখি কাৰনে দিব লাগিছিল। চিঠি তাৰ পিছত কাক পঠাবা এইটো নাম লিখিব লাগে তলত তাৰ পিছত পোষ্টমেনে পোন্ধৰ ষোল্ল দিন পিছত। মানুহটোক যে মেছেজটো পঠাই আৰু। এতিয়া মানে হোৱাটছএপৰ মানে। জৰিয়তে মানে তুমি ঘৰতে বহি তুমি তুমি থাকা চাপৈচ গুৱাহাটীত মই থাকো চাপৈচ অ অ তেজপুৰত মই চেকেন্দত। তোমাৰ লগত কনভাৰ। কৰিব পাৰিম মানে ক। কথা বতৰা ক'ব পাৰিম। হয় ন
যামিতা কথাছো এনেকায়।
হয় হয় হয়। মানে মেছেজত মেছেজত মানে।
অ মেছেজ কৰি পেলা অ। মানে হেইটো মানেছে।
বাকী তুমি, হয় হয় ডিজি। ডিজিটেল ভাৰতৰ ওপৰত মানে। চ'চিয়েল মিডিয়া আছে যেনেকে,। ফেচবুক ইনষ্টাগ্ৰামৰ বিষয়ে কি ক'ব বিচাৰা।
মই ভাবো বিচতাৰ পৰা তোমাৰ বিচ। তোমাৰ চব ডিজি হৈ ডিজিলত তোমাৰ যেনেকা চব বস্তু যে ভাল থাকে বেয়া থাকে এইটো তোমাৰ ডিজিটেল।
ডিজিটেল মানে, হয় হয়। হয় এতিয়া নতুনকে আৰু এ আাই আহিছে ন নতুনকে এ আই আহি। আমি মানে ছেকেণ্ডত। কি বস্তু লাগে ঘ মানে। ক এয়ত কৈ দিলে হ'ল। যে মই এইটো চামটো বুজি পোৱা নাই মানে পিকচাৰটো পিকচাৰটো বা এ আইক লিখি দিলে হ'ল ছেকেণ্ডতে ওলাই দিয়ে এনচাৰ
উম ঠিকেই আছে এইটো কথাটো মইতো ভগৱান তুমি যেতিয়াৰ পৰা ডিজিটেল আহিছে তুমি যেনেকা ভাল কথা হৈ বা যেনেকা তুমি চব হাততে হৈ যায় তুমি ৰুকিব নালাগে লগৰ লগৰ হৈ যায় তুমি কিবা পঢ়িব বিচাইছে তুমি পঢ়িব পাৰা ল কিবা অ
আগতে আ আগতে মানে আমি ধৰা মোৰ এটা বিষয়ে জানিব লাগিল মানে ডুবাইৰ বিষয়ে জানিব লাগে যিটো ডুবাইত ক'ত কি কি আছে এতিয়া মই ঘৰতে বহি চব জানিব পাৰো ডুবাইৰ বি
অ ঠি
আত আৰু আমি ক'তবাত ধৰা ঘু ৰিব গলো আগতে এতিয়া অনলাইন অনলাইন ব টিকেট বুক কৰিব পাৰো ট্ৰেইনৰ বা হোটেলৰ মানে য'ত ঘূৰিব যাম আমি তাৰে হোটেলৰ ৰুম বুক কৰিব পাৰো মানে অ ৰুম হোটেল বুক কৰিব পাৰো হয় হয় ন আ আ আগতে তাত তাতে যায় কেনে ৰুম বুক কৰিব লাগে কান্ধিটোত যোৱাৰ পিছতে ৰুম বুক কৰিব পাৰি এতিয়াতো এডভান্স বুকিং কৰিব পাৰো ন আগতে বুক আগতীয়াকে বুক কৰিব পাৰো
মোৰো হয়টো মানে এতিয়া তোমাৰ ধৰা তুমি ঘূৰাৰ কৰাল মে যেনেকা তুমি ঘূৰিবা গ'ল ক'বাত এতিয়া ডিজিটেল হৈ গ'ল চব এতিয়া তুমি ঘূ়ৰিব যৱাত তুমি লোকেশ্যন জেনেকা লাগা হৈ যায় তুমি এ অ তাতে নতুন জাগা হয় তুমি গম নাপা ৰাস্তাখন কেনেকে হয়। ত তুমি ৰাস্তা খোনবিলাক হেৰাই গ'লে তুমি অনলাইন চাব পাৰা যেনেক গুগল মেপ থাকে আজ কালি তুমি চাবা পাৰা কি কোন ফালে আছে তুমি ক'ত যাবা লাগে ক'ত যাবা নাই।
হয়-হয়-হয়-হয়, শুনা-শুনা, আৰু-আৰু-আৰু এটা মানে। আগতে তোমাক অ' ৰাস্তা যদি বিচাৰি পোৱা নাই এইটো আগৰ দোকানীক যাই খুধিব লাগিছিল। বা তাত
উম' আগৰ যুগত ইটো আছিলা মানে। আগৰ যুগত তুমি
যুগত সেইটো আছিল, মানুহে-মানুক সুধব লাগে অ' এতিয়া মানে হয়-হয় এতিয়া মানে মানুহক নুুহুধিলেও হয় এতিয়া। মানে তুমি যু গুগুল মেপত মাৰি দিলেও হয়, লোকেচন টো ওলাই যায়।
উম' এতিয়া ঠিক আছে মই এইটো ভাবো মান তোমাৰ ডিজিতেল আছে চব তুমি যেনে পঢ় শুনাৰ ডিজিটেল হল তোমাৰ খেলা বোৰো ডিজিটেল হল আচলতে ঘুৰাবোৰ মানে তোমাৰ চব
আজি হয়-হয় আজি-আজি আজিকালি চব বস্তু টো মানে ডিজিটেল হৈ গৈছে। তুমি কি ভাবা ভাল নে বেয়া এইটো মানে কি ভাবা বস্তুতটো আহি ভাল হৈছে নে নাই ডিজিটেল ভাৰত এতিয়া আৰু উন্নত হৈ আছে যেনেকে এ আই হৈ আছে। তাৰ পিছত এতিয়া এ কিছুমান ৰাজ্যত মই দেখা পাইছো এই এ আই গাড়ীও চলে মানে গাড়ীতটো অটমেটিক চলে। এইটো মে বি ভাৰততো আহিব এইটো মে এইটো হয়তো ভাৰত টো আহিব কেইবছৰ মান পিছত।
মই এইটো ভাবো মানে যে তাৰ পৰা তোমাৰ ডিজিটেল হৈছে চবখনোন মানে অ সহজ হৈ কৰা মানে সহজ হৈ গল। চব বস্তু হাততে চব বস্তু কিবা কৰিব উম' কাম বোৰ মানে সজহজ আছে তুমি চব বস্তু ঘৰতে কৰিব পাৰ আৰু। কিনে আগতে আগৰ যুগত কি আছিল তোমাৰ অ নৌকাচত যেনে আগৰ যুগত তুমি এ চবে দূৰ-দূৰ থাকে। তুমি চব আৰু কিবা কাম বেলেগ যাব লগা যায়। তোমাৰ খৰচ বাঢ়ি যায় তাৰপিচত, তুমাৰ এ ক কষ্ট লাগি যায় সেইখিনিতিাত চব বস্তু হৈ গল তোমাৰ টাইমত থাকি যায় বেলেগ কাম বোৰো কৰিব পাৰে তাৰপিচত তুমি উম, খচজ হৈছে বস্তু, অ সেইটোয়ে আৰু
হয়-হয় এতিয়া তুমি চব বস্তু ঘৰতে বহি কৰিব পাৰা অফিচৰ কামো ঘৰতে বহি কৰিব পাৰা চব বস্তু মানে। মানে অল টোটেল ক'ব গ'লে দিজি-দিজি-ডিজিটেল ভাৰত মানে আহি কাৰণে ভালে হৈছে মোৰ মতে আৰু উন্নত যাতে হয় মই তাকে আশা কৰো। ডিজিটেল ভাৰত।
উম মইটোয়ে আশা কৰো মানে।
ঠিক আছে বন্ধু ৰাখিছো দিয়া। ইয়াৰ বিষয়ে আৰু কেতিয়াবা কথা পাতিম। তোমাৰ লগত কথা পাতি ভাল লাগিল। বহুমূলীয়া। টাইম দিয়াৰ কাৰণে ধণবাদ। ৰাখিছোঁ।
অ' তোমৰো টকটাইম ধন্যবাদ ঠিক আছে।
ৰাখিছোঁ।